হেল্ল' কোৱা আহ
ক্ৰিকেট হেয়ৰ পৰা আহিছে আহ ঘূৰি আহিছা নেকি
এ যাবলৈ লৈছো হ।
এক তে্ৰিছ হল
হল ঢল বৰ্তও বেয়া
বতৰ বেয়া এই তোমালোকৰ সেইকণতে কিবা হে ডাঙৰ কিবা মেলা পাতিব নেকি বাৰু
অ অ কাইলৈ পা সি কাৰণী ভেল
অ বহুত ডাঙৰকে আহিছে হয় নাই এই হেৰিঅৰ মাছ
অ এই একৈশ জুনক পাহত্ৰিশ জুলাইলৈকে
অ সেই তাত বোলে সেই এই জল পৰি ওলাই নহয় পানীত যে থাকে দেখি তুমি মোবাইলত দেখিছা নাই অ সেইবিলাক ওলাব টিকেট দুশ টকা নেকি পাৰ পাৰ্চনৰ
গম পোৱা নাই কিন্তু কাইলৈ হে গম্ পাম
অ অ ওচতে থাকিবা নহয় চাবা এপাক
অ চাম এদিন মাহঁতক মাতিব লাগিব
অ বহুত দিন কেই কিমান জুলা
জুলাই একত্ৰিশ তাৰিখলৈকে।
অ', অ', ঠিক আছে, অ', অ', আমিও ভাইটি আছে ভাইটি স্কুলৰ পৰা আহি হে শুই উঠাই নাই
অ অ মুন্দা। তান
তুমি এতিয়া ৰুমত থাকিবানে,, ৰুমৰ সে কি হেৰি গ'লগে নেকি ঘৰলে
অ ঘৰলে নহয় মোমায়েকৰ ঘৰলে গ'ল। হ আ ভা না কাললে আহিব ভাওনা আছে হেনো মোমাই প নম
আহ।
তালৈ গৈছে
অ এতিয়া জেঠাই ঘৰত আজিয়ে থাকিব নে কাইলৈ থাকিব লাগিব
আজিহে থাকিব লাগে।
সোমাবাগে
এতিয়া ৰুমত সোমাই তালৈ যাম
অহ এতিয়া লগত কোন লগত কোনোবা বন্ধু আছে নাই এতিয়া লগত কোনোবা বন্ধু আছে না আহোতেনে।
এ থাকে এতিয়া আছে বৌ।
এ কি টম টম তুমি ৰেগুলাৰ ল'ৰাখনতে আহা নেকি
অ একেখনে
অ কি ৰৈ থাকেগে ন গেই
অ ৰৈ থাকে এতিয়া অকমান আজি দেৰি হঁতে বেলেগ এ ভালে গৈছিলে আহি আছে
আহ আহ
হে কি কিহ'ল অ সেইখনকে কৈ চাম।
আ ক্লাছ হৈছেনে ছাগে। এইদিন।
হয় ছ হয় হৈছে
অহ আকৌ ভাল
অম বাবা পক্ষ খাব
এ অহা সোমব নে এইটো কে কেই নম্বৰৰ পৰীক্ষা হব
চল্লিছ।
তুমি সবচে কোনটো চাবজেক্ট বেছি এতিয়া পঢ়ি থকাৰ ভিতৰত ভাল পাইছা। অ পঢ়িবা কিমান সময়লৈকে পঢ়া।
এ চাৰে নটা দচটা
আহ দহটা, ফাইনেলৰ সময়লৈ ইমান পঢ়িলে নহ'ব আ অ দ এঘাৰটা চাৰে এঘাৰটাটালৈকে পৰিঢ়িব লাগিব।
সেইটোৱে চাহ চাহ সাতটা পৰাহে বহো সাতটা পাম গৈহে।
এতিয়া কিবা খাবা নেকি?
এতিয়া একো নহয় এতিয়া যোন দেখা এডখৰ একেবাৰে
উম হেৰিয়াৰ পৰা স্কুলৰ পৰা আহি কিবা খাইছিলা জানো।
স্কুলৰ পৰা আহি মই চাওঁমিন অকন ভাবিলো ।
ৰুমত নাই বাহিৰত
বাহে', বাহে।
এতিয়া অ তেতিয়া জোন য সাতকলৈকে যোৱা
অ' তালৈকে যাম।
অ এতিয়া এই ওচৰত ঠাণ্ডা ঠাণ্ডা পাই জানো খাবলৈ
পাই পাই খোৱা নাই সেইবিলাক
উম
এ!
বাহিৰত ফাষ্ট ফুডবোৰ বৰকে খাব নালাগে। কেতিয়াবা কেতিয়াবা খাব লাগে বাৰু।
কেতিয়াবাহে খাওঁ, সদায় নখাওঁ।
ৰুটি চুটি খাব লাগে গম পাইছা
ৰুটি খাওঁ কেতিয়াবা ।স্কুলত খাওঁৱে, ৰুটি স্কুলৰ বইড খাওঁ স্কুলৰ কেণ্টিনত ৰুটিয়ে খাওঁ।
উম বইলিম খাবা
উম! উম!
উম তাৰপিছত এ বাকী আৰু পঢ়া শুনা ভালকে কৰি
অ অ কৰিম হ'ব! অ' হ'ব!